অ কি কৰি আছা?
মই এই মোৰ লগৰকেইটাৰ লগত অলপমান বাহিৰত ওলাই গৈছিলো। আ এতিয়া ঘৰত আহিলো বাৰু।
অ আচ্ছা, আচ্ছা হয় নেকি? এনে মোৰ আছ আছো ভালে আছো। অ তুমি ঠিকে আছা নহয় এনে? অ শেষ, শেষ তোমাৰ?
মোৰ পৰীক্ষা খতম হ'ল। ৰিজাল্টটো দিলে। তোমালোকৰ ৰিজাল্টটো আউট হোৱা নাই চাগে ন এতিয়া?
নাই হোৱা, নাই হোৱা। বাকী তুমি এনে কি কয় এডমিছন-চেদমিচন হ'ল ন তোমাৰ?
অ মই এডমিছন হয় গ'ল ক'ব গল
অ এতিয়া মানে কি কয় উম বাকীটো এনেইটো এতিয়া মানে স্কুলীয়া জীৱনটো শেষ হ'ল। তুমি এনে কি ভাবা যে স্কুলীয়া জীৱনত যোনখিনি আমাৰ বন্ধু ত আছিল সেইখিনি থাক থাকিবনে? তোমালোকেটো ফনে নকৰা একবাৰো। ময়ে চবকে ফোন কৰি থাকো সেইকাৰণে আজি ময়ে ফন কৰি বোলো সুধো এনেইটো মনতে নপৰে তোমাৰ।
উম মনত পৰে মানে ক'ব গ'লে বিৰাট বহুত পৰে মানে ক'ব গ'লে আচলতে টাইম নাই। নাইকিয়া হৈছে অ মানে ক'ব গ'লে।
নাই এই ফোন কৰি দেছোৱা মই কৈ আছো এতিয়া চব বিছ ঘণ্টাৰ ভিতৰত মানুহে দছ মিনিট এটা উলিয়াই কেনে বা পাঁচ মিনিট এটা উলিয়াই কেনে এজন মানুহৰ খবৰ লোৱাটো কোনো ডাঙৰ কথা কথা নহয় মই ভাবো। কাৰণ সময় আমাৰ জীৱনতো নাই। ত মই আমিতো ফন কৰি আছোঁ।
মানে এতিয়া ডাঙৰ কথা নহয় সৰু কথাই হয় সেইটো মানে ক'ব গ'লে। সৰু কথা কৰি ভাল নাপাওঁ মানে মই। মই সেইকাৰণে ডাঙৰ কথাত বেছি ইণ্টাৰেষ্ট দিওঁ আৰু। বুজিছা ন? অ পিছে মানে এতিয়া বৰ মান ফ্ৰী আছো ক'ব গ'লে। ফ্ৰী মানে কি আৰু ফ্ৰী হৈ গলো মানে ক'ব গ'লে। যিহেতু মানে মই ফ্ৰেণ্ডশ্বিপত পাক্কা হয় ক'ব গলে। তুমি তুমি নাজানা চাগে ক'ব গলে। সেইকাৰণে মই ফ্ৰী হৈ গলো মানে এতিয়া। মানে এতিয়া শুব ওলাইছিলো। অলপমান ৰেষ্ট ল'ব ওলাইছিলো। কিন্তু তুমি কল কৰি দিলা কাৰণে মোৰ টোপনিটো নাইকিয়া হৈ গ'ল।
অ নাই নাই তোমাক ডিষ্টাৰ্বহে দিলো দিয়া মই আৰু বেয়া-চেয়া নাপাবা আৰু।
নাই না নাপাওঁ, নাপাওঁ, নাপাওঁ একদম নাপাওঁ। পিছে তুমি ক'ব গলে আ তোমাৰ লগৰ বিলাকৰ কি খবৰ? অ শুনিছ বহুতে কি কয় এক্সাম দি আছে ক'ব গ'লে। চবে এক্সামৰ একদম প্ৰিপেৰেচনত লাগি আছে। চবৰে এক্সাম খতম হল নে নাই পিছে?
নাই নাই। কিছুমানৰ হোৱা নাই, কিছুমানৰ হৈ গ'ল। চবৰে বেলেগ বেলেগ। চবে বেলেগ বেলেগ এক্সাম দিছে। অ মোৰ হৈ গ'ল, হৈ গ'ল।
পিছে মিঠাই খাব যাব আছে তুমি বোলে কি কয় কলেজত চিট পালা বহুত ডাঙৰ এখন কলেজত।
অ আহিবা আহিবা নিশ্চয় আহিবা মোৰ ঘৰতো তোমালোকক মায়ে থাকো তোমালোকৰে সময় নাথাকে কাৰণে নাহা।
নাই ক'ব গ'লে আচলতে সময়ৰ কথা ক'ব গ'লে সময়ে। চোৱা তোমালোকে সদায় আছা মই জানো কিন্তু। যোনবিলাক মোৰ অপৰচুনিটি যোনবিলাক মোৰ ক'ব গ'লে লক্ষ্য লক্ষ্য সদায়- এটা জাগাত ৰখি নাথাকে ন কম্পিটিশন বাঢ়ি গ'লে সেইটোতো বেয়া হৈ যাব। যিহেতু মই এতিয়া মোৰ অপৰচুনিটিখিনি যদি মই ফুলফিল কৰিব নোৱাৰো যোনখিনি অপৰচুনুটি পাইছো সেই খিনি যদি- কি কয় ধৰিব নোৱাৰো তেতিয়াহলে যদি মই তোমালোকৰ তাতে ঘুৰি থাকো পূজা খাই থাকো কিবা কৰি থাকো। তেনেকে হ'লে নহ'ব ন।
নাই মই সেইটো কোৱা নাই কাৰণ ক ছোৱা এটা যে বন্ধত্ব ত এইটোয়ে বস্তু ন যে ইটোয়ে সিজনক বুজিব লাগিব বা জীৱনত আগবঢ়াই দিব। বা কিবা কৰিব লাগিব ত' সেইটোয়ে আৰু মানে। অ নাই নাই মই বুজি নাপাও চাগে সেইকাৰণে। তাৰ পিছত নহয় মানে তোমাৰ এনেকে যে এ চোৱা এজন বন্ধুৱে এজনক ভাল ৰাস্তাটো দেখ। দেখাই দিব লাগিব বা শুদ্ধ পথটো দেখাই দিব লাগিব, সেইজনে প্ৰকৃত বন্ধু নহয় নে? ত সেইটোয়ে আৰু মানে বন্ধু ত্ব মানে আচল মিনিংটো সেইটো হয় আৰু আমি যিহেতু সৰুৰ পৰাই আ জি ধৰা তোমাৰ ইমান বছৰ বাৰ তেৰ পোন্ধৰ বছৰৰ পৰাই যিহেতু আমি। তোক জানো বা হেৰি কৰো। ত' সেইটোয়ে আৰু তোমাৰ কব গ'লে মই এইটোয়ে কওঁ যে উম। যি কৰি আছো ভালকে কৰি যোৱা আৰু সদায় ইটো সিটো শুদ্ধ পথ
কি জানা শুদ্ধ পথতে আছো মানে ক'ব গ'লে অলপমান মাজে মাজে ক'ব গ'লে অলপমান। বেয়া লাগে মানে ক'ব গ'লে যে মানে ঘুৰিব চুৰিব পৰা নাই লগৰ কেইটাৰ লগত।
নাই নাই একো নাই কাৰণ কিয় চোৱা এতিয়া যদি এতিয়া যদি তুমি। নিজৰ লাইফটো যদি কেৰিয়াৰটো যদি চেটেল কৰিব পাৰা তেনেহলে তোমাৰ মানে -
কিয়াৰ অ কাৰিয়াৰ কেৰিয়াৰ নহয় চাইকেলৰ কেৰিয়াৰ বল।
নহয় নহয়, তুমি বুজি পাইছা ন হ'ব দিয়া ইমান সুধৰাই থাকিব নালাগে।
নাই আচলতে মই মানে শুধৰাই বহুত ভাল পাওঁ কাৰণ চোৱা এতিয়া মোৰ আগত কৈছা একো ডাঙৰ কথা নহয় এয়া বেলেগৰ আগত ক'বা এইটো লাজৰ কথা হ'ব ন।
অ আচ্ছা থেংক ইউ থেংক ইউ। ত' এতিয়া মানে তোমাৰ মানে সেইটোয়ে আৰু যে তুমি যদি এতিয়া যদি। ধ্যান দি দিয়া তেনেহলে তোমাৰ পিছ তোমাৰ কাৰণে ভাল হ'ব দিয়া। ভৱিষ্যতে তুমি আৰু ভালকে আৰ্জি কেনে আৰু ধুনীয়া ধুনীয়া জেগা ঘূ ৰিব ফুৰিব পাৰিবা বন্ধুৰ লগত। এনে তুমি কি ভাবা বন্ধুৰ আহ বন্ধুত্ব -
তো বহুত বহুত মানে ক'ব গ'লে বন্ধুতা মানে মোৰ, ফ্ৰেণ্ড বিলাক যোনবিলাক আছে ফ্ৰেণ্ডৰ লগতো মই বহুত কানেক্টেড এতিয়া ক'ব গ'লে। আচলতে তোমাৰ লগতো বহুত কানেক্টেড হয়, কিন্তু তুমি পাহৰি গৈছা আচলতে কথাখিনি। কাৰণ কব গ'লে মইতো ক'ব গ'লে চব জাগাতে যাওঁ। চব জাগাতে যাওঁ, আচলতে কি কয় মানে আজিকালি বন্ধুত্ব বিলাক কেনেকুৱা হৈ আজি এনে ক'ব গ'লে আজি ফোন কৰিছোঁ আজি ভালে আছে কালিলৈকে ক'ব গ'লে, আকৌ মানে ক'ব গলে মানে কব গলে এনেকুৱা হৈ যায় যে মানে, এ হ'ব দে আৰু ক'ত যামনো ক'ব গ'লে তেনেকুৱা আৰু মানে ওলাই আহিব নোখোজে, টাইম দিব নোখোজে আৰু প্লেন বিলাক মানে কেনচেল কৰি দিয়ে মানুহ বিলাকে আচলতে। ক'ব গ'লে এনেকুৱা হয় যে মই বহুত কিবা কিবি প্লেন কৰিছিলো জানা আচলতে মই, তোমাৰ লগতো বহুত কিবাকিবি প্লেন কৰিছিলো, আচলতেই তোমাক কোৱা নাই, তোমাক কোৱা নাই সেইবুলি। তোমাৰ কিবা প্ৰব্লেম হৈ গৈছিলে মই জানো বুজি পাও, আচলতে মানুহ বিলাকে এনেকুৱা কৰে ন অ মোৰ মানে এইটো কাম আহি গ'ল, কব গ'লে মই যাব নোৱাৰিম আচলতে এনেক। কা এনে কাম মোক ঘৰত এলাও নকৰে এনমেনটো তেনেকুৱা কৰিলে বেয়া লাগে ন, ক'ব গ'লে আ- আচলতে। কাৰণ কব গলে, তেনেকা কৰিব নালাগে। অ' মানুহৰটোতো বুজি পাওঁ মই। মই বাৰু মানুহৰ মানুহৰ বিৰাট বুজি পাওঁ। কাৰণ চোৱা, বন্ধুত্ব বোলা বস্তুটো ভাল হয়, বহুত ভাল হয়। আৰু য বন্ধুত্ব বজাই ৰাখিব পাৰিলে মানে, কব গলে তোমাৰ গোটেই জীৱনটো মানে কব গলে মানে, শুধৰি যাব, তই যদি ভাল বন্ধু বনাব পাৰা। মই সেইকাৰণে কব গ'লে, মানে চব বন্ধুৰ লগতে লিংক হৈ থাকোঁ, কিন্তু মই ভাল বন্ধু কেইটামানৰ লগতহে ভালকে থাকোঁ, ক'ব গ'লে। সেই বুলি তোমাক কোৱা নাই তুমি বেয়া বুলি। তোমাৰ লগত কানেকশ্যন নাৰাখো বুলি তোমাক বেয়া বুলি মই কোৱা নাই। ক'ব গ'লে আচলতে আ- মই কথাটো জাষ্ট কৈছোঁ। কাৰণ চোৱা, এতিয়া তুমিও মোক কব গ'লে, কি কয় মানে বহুতবাৰ মানে ক'ব গলে যাম বুলি কৈ কিন্তু নাযাওঁ বুলি কৈছা সেইকাৰণে মই কথাটো ক'লো আৰু তোমাক। বেয়া-চেয়া নাপাবা।
নাই - নাই, মইতো মানুহ বেয়া নাপাওঁ। এনে - এনে মানে মই শুনিছোঁ যে তুমিয়ে তুমি
কেতিয়াবা যে এনেকুৱা ক'ব গ'লে, এই নাই, ক'তনো যাম তোৰ লগত চালা, ক'ব গ'লে এনেকুৱা কৰা নেকি ক'বাৰ লগত?
নাই - নাই, মই আজিলৈ জীৱনত এইবোৰ কৰি পোৱা নে- পোৱা নাই দেই। মানে চোৱা, মই তেনে কুৱা মানুহে নহয়, যোনে সেইবোৰ ভাবোঁ বা মানে মানুহ তেনেকা কৰোঁ বা কিবা কৰোঁ। তো মইতো মানে তোমাৰ বহুত মানে ৱেল গ, মানে মই চবৰ লগত হাঁহি ফুুৰ্- তি কৰি থাকোঁ বা চবৰে বস্তুটো বুজি বা বা হেৰি কৰোঁ। এতিয়া তুমি যদি মোৰ কথা তেনেকে ভাবা, তাতেতো মানে উপায় নাই
উপায়তো নাই, অ'। সেইটোৱে আৰু, মই তোমাৰ কথা তেনেকে এতিয়া উপায় নাই, কব গ'লে। কাৰণ কব গ'লে চোৱা, মানুহে কব গলে মানুহৰ কৰ্মই হ'ল পৰিচয়, হয়নে নহয়? এয়া তুমি তেনেকুৱা কৰ্ম কৰা, যেনেকুৱা কৰ্ম কৰা, তুমি সেনেকাই ক'ব গলে আউটপুট পাবা। তেনেকুৱা হয় কথাটো। এতিয়া মই চবৰ লগতে ঘূৰি ফুুৰোঁ, সেইকাৰণে তুমি মোক আজি ক'ল কৰিছা। হয়নে নহয়? কিবা এটা ইম্পৰ্টেচ ইকানে কল কৰিছা। সেইকাৰণে আৰু, সেইটোৱে কথা। আচলতে মানুহে ন', নহয়-নহয়, আচলতে মইতো বহুত প্লেন তুমিতো- তোমাৰতো মনত আছে ন', মই যে প্লেন কৰোঁ যে বহুত কিবা-কিবি প্লেন কৰিছিলোঁ, মনত আছেনে? কি ইয়াতে যোৱা, তাতে যোৱা, ইয়াতে যোৱা, এক্সামৰ পিছত এনেকুৱা কৰিম, এক্জামৰ আগত ইয়াতে কেফে-চেফে যাম, খানা খাম মইতো বহুত প্লেন কৰিছিলোঁ। কিন্তু তোমালোকে প্লেনটোত নাহিলা, সেইকাৰণে মানুহ কম হৈ গ'ল, এই কাৰণে। নহ'ল কব গ'লে। মইটো ষ্টেপ লৈছিলোঁ ক'ব গ'লে। অ' একজাম কব গলে, তোমাৰ এ নহয় - নহয়। দিনটোৰ ক'ব গ'লে, তুমি কি দিনটোৱে পঢ়ি থাকা? তোমাকতো মই ক'ব গ'লে ছ'চিয়েল মিডিয়াত টো কি কয়, সাত ঘণ্টা - আঠ ঘণ্টা অনলাইন দেখাই পাই থাকোঁ বাৰু, নোপোৱা নহয়। ক'ব গ'লে কিন্তু অ' দিনটোত যদি চাৰি ঘন্টা এটা টাইম নাথাকে যদি তেতিয়াহলে মই কিনো কম? তুমি কি হাগিব - মুতিবও নোযোৱা নেকি?
নাই - নাই, মই সেইটো কোৱা নাই। মানে তোমাৰ এতিয়া- চোৱা, মানে অ'- ঘৰৰ পৰা পাৰ্মিচ
ঘৰৰ পৰা পাৰ্মিচন বোলা বস্তুটো নহয় আচলতে। তোমাক মই বাহিৰত যোৱা দেখিছোঁ। নোযোৱা নহয়। তুমি বহুত কাৰোবাৰ লগত বাহিৰত যোৱা। ফুৰিব যোৱা। কিন্তু আমি মাতিলে আকৌ নাহা, কব গ'লে। সেই কাৰণে আৰু। তুমি পিছে মোক কল কৰিছা ভাল লাগিলে। কল কৰিছা কাৰণ, তুমি ক'ব গ'লে মোক ইম্প- মানে তোমাৰ কিবা মানে- তুমি মোক ইম্পৰ্টেন্ঞ্চ দিয়া, বুজি পাইছোঁ মই। অ' এনেকুৱা দেখাব বিচাৰিছে ইম্পৰ্টেছ যে- আচলতে তেনেকুৱা কৰিব নালাগে মানুহৰ লগত, মানে আশা দিকেনে আশা আশা ভাঙিব নালাগে। কবলে অ' যাম দিয়া, এনেকা কৈকেনে নাযাম বুলি ক'ব নালাগে। কাৰণ চোৱা, মানুহ এজনে কিবা প্লেন কৰে এটা উৎসাহত প্লেন কৰে ন', উৎসাহটো ভাঙি যায় আচলতে, তেনেকুৱা কৰিব নালাগে। আচলতে তুমি বহুত ভাল ছোৱালী হয়, মই জানো। তুমি বহুত কামক লৈকিনে বহুত মানে সেই ডেডিকেটেড হয়। কিন্তু আচলতে মানুহৰ মানে বিশ্বাস বা ক'ব গ'লে যোনটো মানুহৰ যোনটো মানে মাত-কথা, সেইটো ভাঙিব নালাগে আচলত।
উম অ' মই বুজিছো বুজিছো
অ', বুজিছা ন সেনেকুৱা আৰু তেনেকে কৰিবা হা মানে বেলেগ মানে ক'ব গ'লে মানুহৰ লগত এনেকুৱা নকৰিবা মোৰ লগত কৰিচা বাৰু এক একো নাই ক'ব গ'লে, আমি এতিয়া একেলগে ডাঙৰ দীঘল হোৱা। আমাৰ লগত কৰিব পাৰা, কাৰণ আমি এতিয়া ক'ব গ'লে আমি এতিয়াত এইবিলাক একো নকৰোঁ। কাৰণ তুমি তেনেকুৱা ইমান কিবা কিবি কৰিছা, মই তথাপিও তোমাৰ ফোন ৰিচিভ কৰিছো হয় নে নহয়? হয়নে?
হয় হয় হয়।
সেইটোৱে আৰু মানে কব গলে। চ' এনেকুৱা নকৰিবা। উ লাইফত ক'ব গ'লে যদি বেলেগ মানুহ পোৱা ন তেতিয়াহ'লে তোমাক মানে ঠকনাই গুচি যাব। এনেকুৱা।
দিয়া দিয়া। ঠিক আছে দিয়া মই বুজিছোঁ দিয়া, তুমি মানে বেয়াই পালা চাগে মই ফোন কৰাৰ কাৰণে।
নাই ফোন কৰাৰ কাৰণে বুজি বেয়া পোৱা নাই মানে ক'ব গ'লে আচলতে। ফোন কৰিছো ভাল লাগিছে, তোমাক মানে এতিয়া অ' তোমাৰ কিবা কাম আছিলে চাগে, তোমাৰ কিবা কাম আছিলে চাগে সেইকাৰণে কল কৰিছা? কোৱাচোন কামটো পিছে?
নাই নাই মই একো কাম নাছিলে, মই এনেই তোমাৰ খবৰ লবলে ফোন কৰিছিলো, মই বোলো ক'ত কি
আচ্ছা মোৰ কব গলে আচলতে মোৰ কব গলে মানে এটা পাৰ্টি এটা আছে মই গধূলিকে চ' মই এতিয়া অলপমান বিজি আছো। তুমি ক'ব গ'লে মোক পিছলৈকে কল কৰিবা অকে। মই এতিয়া মানে বিৰাট মানে বিজি ঠিক আছে। অকে ঠিক আছে দিয়া, তেতিয়া হ'লে ৰাখিছো।